হেল্ল'।
শুনিছেনে?
অঁ' শুনিছোঁ, কি কৰি আছা?
আছো ৰবা এনেই, চাহ খালা?
অঁ' খালোঁ খালোঁ, তুমি?
মইয়ো খালো দিয়া। বা বাকী খ, মই আছোঁ দিয়া, তুমি ভালে আছা?
মইও ভালে আছো বাৰু, আহ' বাকী ঘৰত সকলোৱে ভাল?
উম আছে দিয়া ভালে, তোমালোকৰ ভালে আছে নে সকলোৱে?
উম ভাল ভাল ভাল, পঢ়ি আছিলা নেকি?
পঢ়া হ'ল ৰবা
আটচ্ছা আটচ্ছা, তুমি কিহত পঢ়া মানে অনলাইন নে অফলাইন?
মই অফলাইনো পঢ়োঁ, অনলাইনো পঢ়োঁ
আটচ্ছা কোনটো ভাল লাগে তোমাৰ?
মোৰতো দুটাই ভাল লাগে কিন্তু অফলাইনটো বেছ পঢ়ি বেছি ভাল লাগে আৰু মই
অ একচোৱেলি অফলাইনটো ভাল পাব লাগে কিয় জানা মানে আজিকালি তোমাৰ এন কোৱা হৈ গৈছে তোমাৰ অনলাইনৰ অনলাইনটো অহাৰ পৰা মানে আমি তোমাৰ এলেহুৱা হৈ গৈছে স্কুল, কলেজ এইবোৰ নাযাও গতিয়া যিহেতু গোটেইখিনি আমি ফ্ৰীত ইউটিউবত পাই যাওঁ। সেনেকুৱা এটা কথা
উম ঘৰতে বহি মানে চাব পাৰো আৰু এলেহুৱা হৈ যোৱা বাহিৰত কলে কলেজ যাব মন নাযায়, স্কুল যাব মন নাযায়
হয় হয় একেহুৱা কৰি পেলাইছে।
উম তাকেই কিন্তু অফ অফলাইন অফলাইন ইডু অফলাইন এডুকেশ্বনটো এটা ভাল কি যে আমি কিবা বুজি নেপালে আমি ছাৰ-মেমক সুধিব পাৰোঁ আমাৰ সন্মুখতে কিন্তু অনলাইনত মানে চাবা বহুত মানে প্ৰব্লেম আহি পৰে সুধিব লগা হলে কিবা মানে নেটৱৰ্ক নাথাকে, কিবা নাথাকে এনেকে সুধিব নোৱাৰো আৰু মানে অফলাইনটো বেছি ভাল মোৰ মতে আৰু তোমাৰ মতে কেনেকুৱা?
অ অফলাইনটো মই তোমাক সেইটোৱে ক'লোঁ অফলাইনটো ভাল কিন্তু কিয় জানা কিন্তু কিছুমান ক্ষেত্ৰত আ বহুতে তোমাৰ অনলাইনটো অনলাইনটোয়ে ভাল পায় কিয় কাৰণ তেওঁ কিছুমান আছে ন ভয় কৰে টিচাৰজনক সুধিব, টিচাৰজনে কিন্তু কয় তহঁতে মোক এশ বাৰ শুধ মই এশ বাৰ বুজাই দিম কিন্তু আমি ভয় কৰো তাৰ ফলত আমি এতিয়া অনলাইনত বাৰে বাৰে বস্তু তোমাৰ ধৰা স্কিপ কৰি থাকিব পাৰোঁ, স্কিপ কৰি স্কিপ কৰি যেতিয়ৈকে বুজি নেপাও স্কিপ কৰিলো বোলে বুজি পোৱাই নাই তেতিয়া আমি চেট জি পি, জে মি নাৰ আছে আমি সিতক কওঁ যে যে অসমীয়াত বুজাই দিয়া বা ইংলিছত বুজাই দিয়া বা হিন্দীত বুজাই দিয়া ত তেনেকুৱা ধৰণে আমাক সহায় কৰে ইণ্টাৰনেতেও কিন্তু সেই সেটো হ'লে বেছি ভাল তেতিয়া তোমাৰ আত্মবিশ্বাসটো গঢ় লৈ উঠে। যেতিয়া তুমি নিজৰ ভয় থাকিলেও তেতিয়া তুমি শিক্ষকজনক কবা যে ছাৰ মোক এইটো বুজাই দিয়ক তেতিয়া তোমাৰ আত্মবিশ্বাসটো মানে বাঢ়িব
হয় তুমি ঠিকে কৈছা আৰু ঘৰত বহি আমি যেতিয়াই মানে মন যায় এতিয়া আমি চাব পাৰো, মানে পঢ়িব পাৰো আৰু। আৰু কিবা ধৰি ল আমাৰ কিবা বেমাৰ হ'ল আমি স্কুললে বা কলেজলে যাব নোৱাৰিলো, আমি ঘৰতে বহি পঢ়িব পাৰো সেইটোও এটা ভাল হয়। আৰু আমি কিবা বুজি নাপালে কিবা বুজি নাপালে ধৰি লোৱা আমি ফোন কৰিলে টিচাৰ জন থা নাথাকিবও পাৰে মানে তেন্তে আমি মানে সেই সেই মানে বুজি নোপোৱা বস্তুটো আমি অনলাইনতে চাব পাৰোঁ এইটো অনলাইন ইডুকেচন আচলতে মানে বুজি লব পাৰো আৰু সেইটো ক্ষেত্ৰতো ভাল হয়।
অ অ মানে সেইটোয়ে সকলো বস্তুৰে ইতিবাচক আৰু নৈতিবাচক দিশ দুটাই থাকে খালি মানুহবোৰে চলিব জানিব লাগিব আচলতে কেনেদৰে বস্তুটো চলালে ভাল হয় আৰু মইতো বিচাৰো যে তোমাৰ অনলাইন শিক্ষা ললে কি হয় তোমাৰ আমি নিজৰ দৃষ্টিশক্তিও হয়তো হেৰাব লগা হয়, তুমি আজিকালি চাবা এল এ হওক পি ডাব্লিউ হওক যিকেইটা তোমাৰ অনলাই-অনলাইন ক্লাছ মানে বাই কৰিছে সিহঁতে সিহঁতে চশমা পিন্ধে, কিন্তু তুমি-চ, অ', কোৱা।
থাকিম যদি আমি অনলাইন ইডুকেশ্বন কৰি থাকোঁ তেনেহ'লে আমাৰ নিজৰে মানে ধৰি লোৱা আমাৰ চকুৰ বেমাৰ হৈ যাব পাৰে বেছি টাইম আমি, মোবাইলৰ স্ক্ৰীনখন, স্ক্ৰীনখন চাই থাকিলে আমাৰতো চকুৰ বেমাৰ হ'বই দিয়াচোন। বেছি টাইম, এনি টাইম মানে চাই থাকিলে আৰু।
অ'-অ', তেনেকুৱা ধৰণৰ কথা, কিন্তু তুমি চৰকাৰী স্কুলত পঢ়া কেইটা চাবা সিহঁতে সদায় যিহেতু স্কুল যায়, সিহঁতে কিন্তু চশমা নিপিন্ধে।
অ', নিপিন্ধে।
এনেকুৱা ধৰণৰ কথা, বাকী মই এইটো ক'ব বিচাৰোঁ‌ যে বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ গৈছে আমি দুটা লবই লাগিব। আৰু কিছুমানে ধৰা দুটা ল'ব নোৱাৰে, দুটা নলয়, দুটা নলয় পেলাই কি কৰে সিহঁতে মানে চব অনলাইনে ওলাই, আনকি আগতে তোমাৰ ধৰা আমি নোটছ লিখছিলোঁ‌। নিজে নিজে নোটছ আ, কলমেৰে বহীত লিখিছিলোঁ‌, হাত-চাত বিষাই যায়। এতিয়া কি কৰে, তোমাৰ ৱেবচাইটত নোটছ বিলাক পাই যায় জাষ্ট স্ক্ৰীণ শ্বট মাৰ, মাৰি কিনে তই প্ৰিণ্টাৰৰ দোকানত যাই কিনে প্ৰিণ্ট ওলাই আন, শেষ কাম।
উম উম সেনেকুৱা মানে আৰু বেছি এলেহোৱা হৈ গৈছে এতিয়া মানে। ল'ৰা-ছোৱালী বিলাক সেইটোপা।
থাকে সিহঁতৰ মাজত বেছিকে, সেনেকুৱা ধৰণৰ কথা।
তেনেকে মানে পঢ়া পৰা মনটোও উঠি যায় দিয়াচোন মানে। মানে এলেহুৱাটো ভাৱটো আহি যায় যে মানে অ', মই মানে ইয়াৰ পৰা ওলাই লৈ পেলাই প্ৰিন্ট কৰি পেলাই পঢ়িম আৰু তেনেকে মানে টাইমটো বাচি যায়, সিহঁতে সেইটোত মোবাইলতে খটাই দিয়ে। ম'বাইল চাই চাই মানে হেৰি কৰি দিয়ে, কিন্তু আগতে ভাল আছিল যে আমি আমি মানে নিজে মানে কলমেৰে লিখিছিলোঁ‌, কিমান মানে হাত চাত বিষাই তুমি ঠিকে কৈছা। তেনেকে আমি পঢ়িছিলোও মানে। পঢ়াত আমাৰ মনো বহিছিল, বোলে আমি এইটো কৰিবই লাগিব, এইটো কৰিবই লাগিব, তেনেকে আৰু।
আৰু তোমাৰ এনেকুৱা হয় কেতিয়াবা মানে ধৰা মই তোমাক এনেকুৱা মোৰ লগৰ আছে, যি লগৰ নি- কি তোমাৰ ফাৰ্ষ্ট ইয়েৰত বা ছেকেণ্ড ইয়েৰতো তোমাৰ বুক নিকিনিলেই, কিতাপ নিকিনিলেই সিহঁতে, সিহঁতে কি কৰে আজি কালি তোমাৰ কিতাপ বিলাকো গোটেই কিতাপ খনেই মানে, পেজ ওৱান টু, পেজ ওৱান টু লাষ্ট পেজলৈকে ৱেবচাইটত পাই যায়।
অ', পাই যায়।
সিহঁতে কিন্তু প্ৰিণ্ট কৰি অনা নাই কিন্তু, সেই মোবাইলতে সেই সেনেকে পঢ়ি পঢ়ি একজাম দিছে।
অ', মাই, মই কিন্তু সেনেকে নোৱাৰোঁ‌।
আহ, মই নোৱাৰোঁ‌ একশ্যৱেলি, মই নোৱাৰোঁ‌, মই লগালে প্ৰিণ্ট ওলাই আনি কিনে পঢ়িম, কিন্তু মই মোবাইলত ইমান ইজি নহয়, লেপ-লেপটপত ধৰ অলপ বেলেগ কথা।
অ', মিলেক অ', এনেকে মোবাইলৰ পৰা সৰু সৰু চাইন কেলে মুখস্থ কৰাতে মই পাহৰিয়ে, পাহৰিয়ে যামচোন।
উম, বাকী আজিকালি তোমাৰ ধৰা, আগতে তোমাৰ আমি এটা প্ৰজেক্ট লিখিবৰ কাৰণে আমি আগতে লগৰবিলাক গ্ৰুপ হৈছিলোঁ। মানে আ-আজি, আজি, আজি চানডে আছে আজি মই অমুকৰ ঘৰত যাম আমি গোটেই কেইটাই আজি মানে গ্ৰুপ ষ্টাডি নিচিনাকৈ আমি আমাৰ প্ৰজেক্ট, কলেজৰ এছাইমণ্ট হক বা প্ৰজেক্ট হক আমি কমপ্লিট কৰিম। এনেকুৱা এটা, আমি এটা দিন এটা আগতে ক্ৰিয়েট কৰিছিলোঁ‌, হয়নে?
অ'-অ' হয়।
কিন্তু আজিকালি কি হয় আজিকালি মানে আমাৰে বৰ্তমান তেনেকুৱা হৈ আছে কি হয় অ তোৰ হেৰি লিখা হ'ল না অ লিখা হ'ল যে ফটো মাৰি ভাত হোৱাটচএপত দেচোন বা গ্ৰুপত দে গ্ৰুত দিয়ালে গোটেই কেইটাই লিখিলয় আৰু এটা লিখা মানে গোটেই কেইটাই লিখা
গোটেইখিনি লিখাৰ আৰু কোনোবাই স্কুলত গোটেইকেইটা লেখা আৰু কোনোবাই স্কুলত নগ'লে আৰু গ্ৰুপত মাৰি দিলে মোক সেইখিনি দিয়াচোন সেইখিনি দিয়াচোন এনেকে আৰু আনকি প্ৰজেক্ট তুমি ঠিকে কৈছা প্ৰজেক্টটো খোজে মানে ফটো মাৰি পেলায় এছাইনমেণ্ট প্ৰজেক্ট সকলো মানে খোজে আৰু
অ সেইটো এটা মানে তোমাৰ ট্ৰেণ্ড সেইটো মানে আনকি তুমি ৰিলও পাবা সেইটোৰ ওপৰত যে যে যে মই তাক ইমান ভালকে ফটো মাৰি দিলো ক্লিয়াৰ অ সি মোক এনেই আৰু তেজ উলটাই উলতাই ফটো মাৰি দিছো তাই এনেকুৱা টাইপ মানে কিমান ট্ৰেইন উঠি গৈছে এইবিলাক কিমান ট্ৰেইন ৰৈ গৈছে
তাকেই তাকেই ঠিকে কৈছা তুমি?
তে ত তুমি এনে বৰ্তমান প্ৰজন্মক তো আমাৰ আহিব লগীয়া প্ৰজন্মত তুমি কোনটো এডুকেশ্যন লোৱাটো মানে বিচৰা
মইতো দুইটাই মইতো ভাবো যে আমাৰ মানে অফলাইন এডুকেশ্যনটোও ল'ব লাগে কিন্তু আমাৰ মানে প্ৰয়োজন মন্দে মতে আৰু আমি অনলাইনটো ল'ব লাগে আৰু। বেছি টাইম নহয় মানে অকমান ধৰি লোৱা তুমি কিবা এটা বুজি পোৱা নাই সেইটো চাবৰ কাৰণে ল'ব লাগে এনি টাইম মানে মোবাইলটো ব্যৱহাৰ কৰিব নালাগে মোৰ মতে আৰু।
আচ্ছা আচ্ছা, এনে তোমাৰ ধৰা অনলাইন এডুকেশ্যনটো বহুখিনিৰ ক্ষেত্ৰত ভালেই। কাৰণ আমাক বহুখিনি ক্ষেত্ৰত হেল্প কৰে কাৰণ মই যে মানে এনেকুৱা ক্ষেত্ৰত হেল্প কৰে। তোমাৰ থাকে ন কিছুমান, এ একজামৰ আগত পঢ়িম ৰখি থাকে।
অ অ তে তেনেকে তেনেকে মানে আমি কি তেনেকে আমি তেনেকে মানে ৰখি থাকোঁতে ৰখি থাকোঁতে মানে একজামৰ আগদিনা ৰাতি কি পঢ়িম কি নপঢ়িম এনেকে মানে মানে হেৰি হৈ যায় আৰু
অ তেতিয়া সেই অনলাইন ক্লাছটো চাগে ক'ৰবাত নহয় ক'ৰবাত হেল্প কৰে চাগে কাৰণ তোমাৰ ৱান চট থাকে ন ৱান চট বুলি এটা ক্লাছ থাকে।
অ থাকে থাকে সেইটো মানে বুজাই দিয়ে আৰু সেইখিনি বুজি পেলাই আমি মানে পৰীক্ষাত লিখিব পাৰো আৰু।
অ তো সেনেকে ক্ষেত্ৰত হেল্প কৰে কিন্তু সেই হেল্প লৈ আমি এটা ভাল পাৰফৰ্মেঞ্চ আমি দেখাব নোৱাৰোঁ আচলতে।
অ নোৱাৰো এইটো। কাৰণ সেইটো মানে ক্লিয়াৰ নহয় ন আমাৰ মানে একে চেম এজ নহয়। কাৰণ আমি চ আমি বুজি পেলাইহে লিখিছো, ইমানতো মানে গোটেইবোৰ লিখিব নোৱাৰি কাৰণ বেছি কাৰণ আমি ইয়াত ওৱান শ্বট ভিডিঅ' চালে মানে কিবা চালে আৰু মানে পৰীক্ষাৰ আগ দিনা হলেতো পাহৰি যাম কিছুমানহে মনত থাকিব আমাৰ, চ' আমাৰ মানে ইমান পাৰফৰ্মেঞ্চ ঠিকে কৈছ সেইটো।
অ ত মই সেইটোৱে ভাবোঁ, আজিকালি তোমাৰ বাতৰি কাকতো নপঢ়ে? তোমাৰ আজিকালি তোমাৰ ইনষ্টাত কিছুমান পেজ আছে। গুৱাহাটী প্লাছ তাৰ পিছত এছাম টিভি এনেকুৱাই কিছুমান পেজৰ ফলত মানে আই লাভ গুৱাহাটী এনেকুৱাখন পেজৰ ফলত মানে সিহঁতে যিহেতু ডেইলি আপডেটবোৰ দি থাকে। তাৰ ফলত আমি কি কৰিছো, আমি তোমাৰ পেপাৰ নপঢ়োঁ আজিকালি?
অ পেপাৰ পঢ়াটো আজিকালি মানে নোহোৱাই হৈছে, নোহোৱা হ'ব ধৰিছেই আৰু লাহে লাহে। আৰু টিভিতে সকলোৱে নিউজ চাই। আৰু মা', টিভিতে চাই সকলোৱে। আৰু ফেচবুকটো ওলাইছে ম'বাইলত। ফেচবুকতো ফে, আহিয়ে যায় মানে যিকোনো কিবা হ'লে আৰু।
বৰ্তমান তেনেকুৱা হৈছে। কি ক'বা আৰু উপায় নাই না। সকলোখিনি উপায়হীন। আৰু ইমানখিনি মানে ডিজি- টেল হৈয়ে গৈছে আজিকালি আচলতে।
অ', ডিজিটেলে ডিজিটেলৰে আজি, আজিকালিৰ যুগ আৰু।
তাকে তেনেকুৱা হৈছে। আৰু তোমাৰ যি তে মানে ইমানেই জিদ্দি হৈছে, তোমাক চুপা-চুপিখনে, চুপা-চুপি যিখন- তোমাৰ চিনেমাখন যে-
হয়।
সেইখনো দেখাইছে যে- আনকি তোমাৰ বাৰ্থডে চং এটাও মানে, তোমাৰ নাম এটাও কিমানখিনি আপডেট হৈ গৈছে। যিহেতু - হৰি নামৰ ধ্বনিত গাব লাগে, তাত তোমাৰ- আজি মনুৰ জন্মদিন, তত কিমানখিনি ডিজিটেল হৈছে ভাবাচোন।
আ', তাকে মানুহবোৰে কেনেকুৱা মানে-
মানে সেই, মই ৰাইটাৰজনক কোৱা নাই, মানে ৰাইটাৰজনে বৰ্তমান- পৰিস্থিতিৰ লগত সেইটো মানে চিনেমাখনৰ সেই চিনটোক খাপ খুৱাইছে।
তাকে কেনু, কেনেকুৱা মানে হৈছে আৰু আজিৰ যুগটো।
উম, ৰাইটাৰ জনে যে এইটো প্ৰকাশ কৰিব খুজিছে।
হ'ব আৰু মানুহ? মানুহে চাই মনোৰঞ্জন পাব। ট্ৰেইনিঙত চলিব সেইটো আৰু।
অ', কেতিয়াবালৈকে চাগে চলিব চাগে সে- সেইটো গান, সেইটো গান চাগে চলিবও চাগে, কেতিয়াবা লৈকে। নামৰ ঠাইত। কা'বাৰ যদি মানে, নামটো বহুতে নাম প্ৰসংগ কৰে আজিকালি।
তাকে, নামৰ ঠাই এইটো বহাই দিছে, তুমি চোৱাচোন ভাবি চোৱা।
ত', সেনেকুৱা হ'ব চাগে, মই ভাবোঁ আৰু।
উম।
বাকী তুমি, ম'বাইল এনে তোমাৰ স্ক্ৰীণ টাইম কিমান?
মোৰ স্ক্ৰীণ টাইম মোৰ এইটোৱে মানে, নিজা মোবাইল নহয়। চ' মই বেছি টাইম চাব নোৱাৰোঁ এইটো। আৰু মোৰ কলেজত মানে - বহুত প্ৰেচাৰ পৰে ন', চ' বেছি নহয় আৰু। ফৰ-ফাইভ এ' মানে আৱাৰ্চ আৰু।
অ', আচ্ছা, আচ্ছা। একেদাৰে ফ-ফৰ-ফাইভ আৱাৰ্চ নে - অ', এক ঘণ্টা চালোঁ এতিয়া পিছ। অ' মাজে মাজে, আচ্ছা।
মাজে মাজে, এতিয়া চালোঁ মানে, অলপমান পিছত আৰু চালোঁ। মানে শোৱাৰ আগত অকণমান চালোঁ। ৰাত- তি কিন্তু মই ম'বাইল নাচাওঁ। ৰাতি চাব নোৱাৰোঁ।
অ', এইটো বাৰু ভাল এটা লক্ষণ আছে তোমাৰ, ভালে লাগিল।
ৰাতি যদি মই ম'বাইল চাই, তেনেহ'লে মই ৰাতি টোপনি, ৰাতি আৰু টোপনি নাহে আৰু, তেনেকে মানে। গোটেই ৰাতি টোপনি
আচ্ছা আচ্ছা, বুজিছোঁ। বাৰু আজিলৈ এৰিছোঁ। তোমাৰ পৰা বহুখিনি কথাই শিকিলোঁ।
উম, ভাল লাগিলে কথা পাতি, ধন্যবাদ।